হেল্ল'।
কি কৰি আছা।
বহি আছো, তুমি কি কৰি আছা?
ময়ো বহি আছোঁ। ঘৰতে ন।
হয় ঘৰত। তুমি ক'ত আছা?
মই এতিয়া ঘৰতে আছোঁ। কৰবাত যোৱা নাই আজি।
আজি গৈছিলো।
অ ক'ত।
অলপ এনে ওলাই গৈছিলো।
ৰাস্তাৰ ফালে।
হয়।
ঠিকে আছে অলপ ওলাই চোলাই যাব লাগে মাজে মাজে
হয় ওলাই গ'লে মনটো অলপ ভাল লাগে মাইণ্ডটো অলপ ফ্ৰেছ থাকে মাজে মাজে উলাই যাওঁ
অ মাজে মাজে ওলাব লাগে বেলেগ বেলেগ ক'ৰবাত যোৱা নে দু দূৰত চৰত
হয় দূৰত যাওঁ কেতিয়াবা ধৰা বেলেগ বেলেগ জাগাত যাও টাউনৰ ফালে ঘুৰি ভাল লাগে বা নদীৰ কাষে নদীৰ কাষত গৈ ভাল লাগে এনেকা জাগাত গৈ থাকো
উ মোৰো পাল লাগে নদীৰ নদীৰ পাৰত চাৰত বতাহ চতা আহি থাকে যে ভাল লাগে আৰু খেতি পথাৰৰ মাজেৰে গ'লে কেতিয়াবা ভাল লাগে। খেতি চেতিত গ'লে পথাৰত গ'লে ভাল লাগে। দূৰত যাওঁ টা টাউনত টাউনত তো য গৈয়ে থাকো মাজে মাজে
আজি গৈছিলা টাউনত
অ টাউনত যোৱা হৈয়ে থাকে মাজে মাজে টানত ইমান ভাল নালাগে টানত মানে মানুহৰ ইমান ভিৰ চিৰ যে থাকে
ত দোকান চোকান এইবোৰ বেছি থাকে যে অলপ মুকলি জাগাত গৈ ভাল লাগে
টাউনত আৰু ভিৰ বেছি থাকিলে গৰম বেছি লাগে হুলস্থুলটো বেছি হয়
হয়।
সেইকাৰণে মানে ইমান ভাল নালাগে সেইকাৰণে গাঁৱত অলপ মানে হুলস্থুলতো কম থাকে যে আৰু হাৱা চাৱা আহি থাকে
ৰাস্তাত অলপ খোজকাঢ়ি গলে আবেলি টাইমত তেতিয়াবা সন্ধিয়া টাইমত ভাল লাগে ৰ অলপ অলপ বতাহ মাৰি থাকে যে আৰু নদীৰ কিনাৰত এইবোৰ জাগাত গ'লে ভাল লাগে আৰু গাঁও দিয়বোৰত যে গাঁৱত যে
অ গাঁৱত ভাল লাগে বতাহ বতাহ চতাহ আহি থাকে যে।
বতাহ চতাহ আহি থাকে আৰু পথাৰ থাকে যে ধৰা সেউজীয়া ধান চান হৈ থাকে ধান খেতি যদি হৈ থাকে তেতিয়া বেছি ভাল লাগে
হয় পথাৰত মানে বতাহটো লাগি থাকে যে গাত আৰু ধূলি বালিও ইমান নাথাকে লেতেৰাও নাথাকে সেইকাৰণে ভাল লাগে ফালে ধান খেতি লগাইছে?
হয়।
কি ধান লা
নকল বোলে অ তে ধান লগাইছে। আম বেছি অ।
উম।
ধান, আহ ধান খেতি অ, পিছে
অ হৈ আছে এতিয়াও ওলাই আছে এই কেইদিনৰ ভিতৰত পুৰা লাগি যাব। তাৰপিছত নেক্সট নেক্সট মাহত পিছত ধান পকা ষ্টাৰ্ট হৈ যাব।
তোমালোকৰ ফালে আৰু কি কি খেতি কৰে? আমাৰ ফালেও
খেতি কৰে। চবজি, চবজি আছে। চবজি কৰে। বিলাহী, আলু, ধনিয়া পাত এইবিলাক কৰে। মূলা,
সেইটো কাৰণে গাঁৱত ভাল লাগে চব নিজৰ খেতি এইবোৰত ইমান খাৰ-চাৰ নাথাকে, নিজৰে থাকে যে।
নিজে খাবৰ কাৰণে এইবোৰ অলপ চলপ লগাব লাগে। মানে বিক্ৰী নকৰিলেও মানে নিজে নিজে খাব পৰাকে অলপ হ'লেও লগাব লাগে। নিজৰ খোৱাটো চলিলেই হ'ল আৰু।
অ--হয়। আৰু ইমান এইবোৰ খালে, হেল্থি খানা,
হয় হেল্থি খানা আৰু ইমান খাৰ তাৰ নাথাকে। বজাৰৰ পৰা কিনি আনিলে তো বহুত খাৰ দিয়া থাকে এইবোৰত।
হয়। নিজে, নিজে খেতি কৰিলে ভাল। নিজৰ কাৰণে ভাল নিজৰ
অ নিজৰ কাৰনে ভাল। অ নিজৰ
হ'ব পাৰি। বজাৰৰ পৰা আনি কিনি থৈ দিলে আকৌ বেয়াও হৈ যায়।
আৰু এইফালে, আ প আৰু বজাৰৰ পৰা আনিলে পইছাও অলপ বেছি যায়।
হয় পইচাটোতো আছেই। বেছি, আৰু ধৰা তোমাৰ বস্তুবোৰ বেমাৰ আজাৰ হয় বেছি। আৰু এতিয়া ধৰা নিজৰ ঘৰত আছে। তোমাৰ আজি যিমানটা লাগিছে,
অ, কিমানটা নিজে, অ। অ লগে লগে সেইটো তাজা তাজা খাব পাৰি আৰু। স্বাস্থ্যৰ কাৰণে ভাল। সেইকাৰণেতো গাঁৱৰ মানুহৰ ইমান হেৰি, বেমাৰ-আজাৰ নহয়। অলপ। অ স্বাস্থ্য টো অলপ ঠিক ঠাক থাকে আৰু টাউঞ্চৰ মানুহো মাজে মাজে মানে পৰমটো বেছি দিলি কিমান বিভিন্ন জাতৰ বেমাৰ আজাৰে দেখা দিয়ে
হয় সদায় খানাত নজৰ দিব লাগে ভাল খানা পুষ্টিকৰ খানা খাব লাগে
ৰাতিপুৱা খুচ কাঢ়িব নোৱাৰোঁ
হয় যাও তুমি যোৱা
মই নাযাওঁ যাব লাগে কিন্তু তটো মানে
সময় নিমিলে
মোক সময় মিলে কিন্তু মানে ৰাতিপুৱা উঠিব লাগে যে অলপ সোনকালে যাব লাগেটো অজাৰ অ এইটো প খোজ কাঢ়িব লাগে ব্যায়ামটো ব্যায়াম কৰা হৈ যায়
আৰু পানী এনে এদিনত পানী কিমান খোৱা পানী চানী এইবোৰ ঠিকমতে খোৱা না
অ পানী খোৱা ঠিকেই আছে পানী তিনি লিটাৰ মান হৈ যায়
ঠিকে আছে তেতিয়াহ'লে
অ তোমাৰ কিমান হয়
মোৰো তিনি লিটাৰ চাৰি লিটাৰ হৈ যায়
উম
পানীটো বেছি খাব লাগে
ম গৰমত পানীটো বেছি খাব লাগে নহলে আকৌ দিগদাৰ হয়
আৰু কি তোমালোকে পানীটো কি ফিল্টাৰ কৰি খোৱা নে নে ডাইৰেক্ট মটৰৰ পানী বা
নাইছিলতছিলা ফিলডা ফিলধা কৰি খাওঁ
মানুহৰ পানীটোৱে মেইন বস্তু পানীৰ নহলে বহুতো বীজাণু থাকে পানীতটো ফিল্টাৰ কৰি খাব লাগে
নলে একো মটৰৰ পানী নহ'লে আইৰণ থাকে যে সেয়ে আইৰণে বহুত বেমাৰ বেমাৰৰ সৃষ্টি সৃষ্টিকৰে আজিকালি
মানুহৰো এইবোৰ খোৱা বাত নজৰ নিদিয়ে এইবোৰ কাৰণো মানুহৰ বেমাৰ আজাৰ বোৰ বেছি হব ধৰিছে
উম সেইকাৰণে পানী যিকোনো খোৱা বোৱাত মানুহে ভালকে গুৰুত্ব দিব লাগে পুষ্ট ত' কম হওক বেছি হওক গুৰুত্ব দিব লাগে খোৱা বোৱাত মানুহে তোমাৰ কেনেকে খাব লাগে কম কমকে খাব লাগে কিছুমান মানুহে নাজানে একেলগে বেছি খাই দিয়ে পছত বহুত সমস্যাই দেখা দিয়ে সেইকাৰণে খাব লাগে বেছিমানে খাব লাগে কম কমকে লাগিলে বেছিকে হব লাগে বেছি টাইম
হয় অলপ অলপ খা খালে ধৰা তোমাৰ ভোক লাগিলে আৰু অলপ পিছত আৰু অলপ খাই দিলা তেনেকে একবাৰতে একবাৰত খাই দিলে পিছত গাটো কেনেকুৱা দুৰ্বল দুৰ্বল লাগে আৰু অশান্তি লাগে
উম আৰু পানীটো ভাত খোৱাৰ লগে লগে খাব নালাগে অলপ টাইম পিছত খাব লাগে আৰু যিমান সম্ভৱ ভাত খোৱাৰ আগতে পানীটো খাব লাগে ভাত খোৱাৰ পিছত নালাগে খাবলৈ
ৰাতিপুৱা উঠি
তে চাই চিতি চলিব লাগিব
বেমাৰ আজাৰৰ পৰা ৰক্ষা পাব হলে আমি মেইন আমাৰ খোৱা বোৱা পৰিষ্কাৰ পৰিচ্ছন্ন
উম বহুত নিয়ম নীতি বহুত নিয়ম নীতি আছে এইবোৰ মানি চলিব লাগিব
তোমালোকৰ ঘৰত চবেই পানী ফিল্টাৰ কৰিয়েই খায়
উম্ ফিল্টাৰ কৰিয়ে খাই মানে আইৰন মটৰৰ পানীত আইৰন থাকে যে আইৰণ সেইটো পেটত গ'লে আকৌ বেমাৰৰ সৃষ্টি হয় বিভিন্ন
তোমালোকৰ ঘৰত কি মটৰে মটৰৰ পানী ইউজ কৰা নে ব্যৱহাৰ কৰা নে এ নে কুঁৱা আছে বা দমকল আছে
মটৰো আছে কুঁৱাও আছে আমিতো মটৰটোৱে বেছি ইউজ কৰোঁ
আহ যদি কাৰেণ্ট নাথাকে তেতিয়া তিয়া কি ইউজ কৰা
কাৰেণ্ট নাথাকিলে কাৰেণ্ট আহি যায় গলেও তেতিয়াতো কুঁৱাৰ পানী আছেই
আছে ব অ হয়
উ উ উ উ উ
কাৰেণ্ট নাথাকিলে কুঁৱাৰ পানী ব্যৱহাৰ কৰা
অহ্ কাৰেণ্টটো গলে লগে লগে আহি যাই যে
কি কৈছা
মই কৈছোঁ কাৰেণ্ট গ'লেও অলপতে লগে লগে আহি যায় যে ইমান সময় নাকাটে
উ তেতিয়াতো ভালেই
অহ লগা লাগি আহি যাই ইমান টাইম নাকাটা কাটি নাৰাখে
বেছি সময় কাটিলেতো পানীৰ অসুবিধা হ'লে হয়
অহ পানী খালে আকৌ গৰম বহুত গৰম লাগে আৰু ঘৰতো বহুত কাৰেণ্টৰ কামো থাকে সেইকাৰণে
ঠিকেই আছে
অ ঠিক আছে হ'ব
ইচ্